আহ ব দিগদা কৰিছা আকৌ এই এফালে আহিছিলো অ আহ ঘৰত নাই নেক ঘৰত নাইকিয়।
ফুৰিবলে গৈছিলে। অ এ মই ঘৰতে আছো মনত পৰিলে বোলো ফোন এটা কৰি চাওচোন।
তাৰাপা আম অকলে অকলে খালা আমটোতে অকলে অকলে খালা নামাতিলা। এ মাতিবলে দুৰণি যে কেতিয়াবা আহিলে খুৱাই দিম বাৰু ঢেৰ পকি আছে আহিবচোন হয় নেকি অ অহ
আহক তি আহিছিলে আহিছিলে আহিছিলে ৰাতিপুৱা আহিলে চব
আহিলা চব অ
অহা পাছত মই কাটি মেলি সিহঁতক খোৱাই বোৱাই পঠিয়াইছো আৰু আ এক ন বাকী কঠীয়া চঠীয়া পাৰিলা নে?
কঠিয়াটো পোৱা হ'ল বাৰু।
অ কেতিয়া পৰা ৰুব
আহ, আহাৰ পিছপৰা লম আৰু সাতৰ পিছৰ পৰা ৰোৱা হব। অহ, সাতৰ পিছৰ পৰা আৰু উম তোমালোকৰ কেতিয়া ৰোবা? গছ লোৱা তিনটা চাই মিলি লব, চাব লাগিব - চাব লাগিব। কিমান তাৰিখে গুচলোৱা দিন আছে। অহ,
গৰুৱে বায়নে বা টেক্টৰে বায়। অহ, ট্ৰেক্টৰে লব অহ। অহ,
কেনেকা লই বিঘা? বিঘাত এহ চাৰে চাৰিশ মান লব নেকি?
অহ - অহ। আমাৰ এইফালে আকৌ চাৰিশকেহে লয় উম।
উম অহ। এইফালে বেছি দামটো আকৌ। বেছি- বেছি হৈছে এবাৰ দাম। এইবাৰ তেলৰ দাম বাঢ়িলে। উম - উম অহ, এইবাৰ তেলৰ দাম বাঢ়িলে ট্ৰেক্টৰ দামো বঢ়াই দিছে। পোৱালোহেতেন এতিয়া আকৌ গৰু নাই যে অহ - অহ সেইটো কাৰণে টেক্টৰে বোৱাম আৰু মই আ ছোৱালী আহি ঘৰ পালেহি।
অহ, আহি পালেহি এই ঘৰ ওলাই।
পালেহি- পালেহি।
লৰাটো আছে নে নাই?
লৰাটো নাই।
মানুহটো?
মানুহটোও নাই। ফিল্ডত গল অহ, মানুহটো গল ফিল্ডত লৰা সি গল। ফিল্ডত এতিয়া মই অকলে-অকলে আছো আৰু।
কিবা তাত হল লগাইছে নে?
তাত এখন লগাইছিলো নহয় এহ মানুহ এখন গৈছিলো তাৰ পিছত এতিয়া বব লাগিব আৰু বম আৰু। অহ, ভাত খালা -ভাত খালা নাই?
খালো- খালো অহ, কেইখন?
মেখেলা পাচখন লগাইছিলো আৰু এতিয়া অকণমান আছে বৈ উলিয়াব লাগে।
অ আকৌ কিবা লগা
কিবা লগাব লগাব লাগিব নলগালে এতিয়া কি হব আৰু অ অৰুণোদয় সোমাইছে নাই? অৰুনুদয় নাই সোমোৱা সোমাবহে।
চকাই দেখিছ কিমান ঠগি দিলে আমাক
চৰকাৰে নাই থগা অ অকমান হেৰি হোৱাই নাই নহয় এইবোৰ মিটিং বহাই নাই যাব লাগিব সিহঁতৰ মিটিংটো বহিব লাগিব তেতিয়াহে দিব আমাক দিব দিব মামা তেনেকুৱা নহয়।
অ।
ভাতটো কিহে খালা ভাত দালি ভাজি অ সেয়া। অ তাৰপা মানুহজন নাই নিকি কবালৈ গল মানুহজন নাই অ অ।
দো
তোমাৰ ঘৰত ব হুলস্থুল হৈ আছে নি বাও
হয়
এ ল'ৰা ছোৱালীবকে খেলি থাকে যে আমাৰ ঘৰত অ।
সেই গতিকে ল'ৰা ছোৱালীবোৰ এতিয়া আকৌ খেলি পেলাই গৈছেগে আৰু
অঁ অঁ। সেইটো কথা তাৰপিছত চাদৰ মেখেলাাবোৰ বেচিব নে বেচিব লাগিব এইবোৰ বেচিবলেহে অ দলাগিব কাটি লওঁ তাৰ পাছত দিম আৰু অ কেনেকে বা দামটো? মানুহ চাই দাম হ'ব আৰু
অ।
বগা বগা মানুহক দামটো বেছিকে ল'ম ক'লা কোলা মানুহক কমকে ল'ম।
আহ।
তাকেহে দামতটো জনাই দিব তেতিয়াহে গম পাব মানুহে যে ইমান দামত দিব বুলি অ তাকেহে দামটো জনাব লাগিব।
উ বাকী এতিয়া হে খোৱা বোৱা কৰাৱা নাই।
মই লম বুলি ভাবিছো অ অ হ'ব পাৰ অ। তাকে ললে কনটেকটো কৰিবা আৰু অ অ বান্ধৱী কেইজীকো কবাচোন তোমাৰ লয় নেকি?
অ
মই বান্ধৱী দুেইজনীক কব লাগিব কবা কবা বান্ধৱীহঁতক কবা আমাৰ হেৰি এইটো কি ফ্লিম চাবলৈ যাব লাগিছিলে নহয়।
তাকে গোটেই কেইজনীকে ফ্লিমলৈ যাবলৈ কৈছো আৰু।
অ অ অ বোলো গাড়ী এখনে ভাড়াকৈ গোটেইসোপা একেলগে যাম নেকি? অ চিনেমা চাবলৈ যাম যাম বাইক হে আহক চিনেমা চাবলৈ পথাৰলৈ যাম। অ সেইটো বেয়া নহয় গোটেই কেইজনী টেক্সট উঠি যাম পথাৰত অ পথাৰলৈ যাম দেই টেক্সট উঠি
উম বেছি কণ্টেক্ট নলব আমি হে ওলালো মানে কি কেতিয়াবা সেতি যাবও পাই যে
অ অ নলও নলও কন্টেক্ট টো নলও বাৰু হেৰি যে দেহা মোৰ নাটানে এইবোৰ তাতো লগাম যে বাৰিষা আকৌ অ
এতিয়া মানুহতো গধূলা হে আহিব চাগে গৰু গাই সামৰিব লাগিব।
গৰু গাই বান্ধিব লাগিব। লৰা এটা আহিছে চাউল কেইটামান নিবলৈ চাউল মানে বেচেও চাউল কেইটামান তাই হেনো খাব নাই হেনো কেইটামান নিম বুলি কৈছে মই বোলো নিবিহি আহিছে এতিযয়া নিবলৈ ওচৰে নে? ল'ৰাটো ওছ ওচ
আহ আহ
তাৰপিছত আপোনালোকৰ কাষৰ ঘৰ বোৱাৰীজনী আছে নাই আমাৰ আমাৰ কাষৰ ঘৰ বোৱাৰীজনী আছে এই ববীন কেইটামান কৰিবলৈ দিছিলো বোৱাৰীজনী তাৰ পিছতে দেখোন ঘৰ পালেগে এতিয়া আকৌ আহে নে নাহে জানো এতিয়া।
অ আহিব চাগে? কেলেনো
তাই কেলেইনো নাহিব তাকেহে
তেওঁৰ ভাগৰো লগোৱা চাগে?
তেওঁৰ ভাগৰো লগাম সেইকাৰণে অ', অ', মিলা প্ৰীতিয়ে বোলো ববীনকেইটা কওঁ আও। অ', আৰু এজনীক মাতিছিলো এতিয়া আহে নে নাহে জানো বান্ধৱীজনীক এজনী। আহিব পায় নে নোৱাৰে নে তায়ো নেনে ঠে ঠে ঢেৰ নহয় জানো। এ নেনে ঠেঠে টা অ', অ', মই কৈছো নেনে ঠেঠে বাদ দিয়াহে মোক ববীন কেইটা কৰি দিয়াহি আহা।
অ', সিহঁতৰ সময়ে নাই চাগ-
সিহঁতৰ সময়ে নাই চাগে।
সেই বিলাকৰ ঢেই কাম চাগে।
ঢেৰ কাম ঢেৰ কাম এইবোৰ লৰা ছোৱালী থকা মানুহ নহয় জানো কামেই কাম- ঢেৰ কাম লৰা ছোৱালী, মানুহ ভা-
ভাল অ', উ'ম লৰ ছোৱাল-
ডাঙৰ নোহোৱালকে ধেৰ যাছ' ল'ৰা ছোৱলীবিলাক। অ',
উ'ম এতিয়া মই লৰাটোক ভাত কেইটামান দিওঁ আও।
ভাতকেইটা ভাত কেইটামান লৰাটোক দি লওঁ স্কুলৰ পৰা আহি, লৰা স্কুলৰ পৰা পালেহি পালেহি অ', দেৰি কৰিহে তাত এখন লগাই থৈছো নহয় অ',
তাকে হে আজি ববলে হোৱাই নাই মানে, আজি ববলৈ হোৱাই তে বেব বান্ধৱী বিলাকৰ লগত আম খাই থকা, গাওঁ ফুৰি থকা, খুব গাওঁ ফুৱা সেইটোৱ হৈছে আজি মো, গাওঁ শুই থাকা। একদম পুৰা ৰাণিঙত ঘুই থাকা পুৰা, ভাল হৈছে কিন্তু দেই হা আপোনাৰ ব্যৱসায়টো ভাল হৈছে। একদম তুমি ৰানিঙত ঘুৰি থাকা। মই ৰাণিঙত কৰি থাকোতেনে গৈছে তাকে মই বাৰু ৰা- ৰাণীঙতো গৈছো মোৰ বাৰু কামটোও হৈছে বাৰু
আহঁ।
মই আকৌ গৰুগালো আছে গৰুগালো গলেও যাব লাগিব অকমান দেৰিকে মইও যাব লাগিব ছাগলীকেইটা বান্ধিলে বাৰু আমাৰ এই ওচৰ মানুহজনীয়ে। বান্ধিলে
অ অ।
মানুহজনী ছোৱালীজনী ভালে আছে নে ভালে আছে আছে একদম বৰ ভাল অ।
মানুহটো
মানুহতো এফালে মানুহ এঘৰলে গল কাম এটা কৰিবলৈ উম। তাৰপা জানো কেতিয়া আহিব? আহিলে হ'ব সেইফালে কিবা তেষ্টাৰ আছিলে নেকি বাৰু তোমাৰ? অ কেছ এটা হৈছিলা নহয় তুমি গম মোক। পোৱা নাই বাৰু?
অহ
অ সেই কেচ এটা হৈ আছিলে এতিয়া জানো খবৰ এটা ল'ব লাগিব মানুহজনী কলৈ গ'লগে
অ' দে মানে মানুহজনী ঘৰত নায়েই
মানুহজনী ঘৰত নাই এতিয়া কলৈ গ'লগে জানো মানুহজনী
আহঁ।
আহ যও অ। হয়। জীয়েকৰ ঘলেহে গ'ল চাগে আৰু ফোন এটা কৰিব লাগিছিলে ফোন এটা কৰিম। ফোনটা কৰিব লাগিব মানুহটো মাতি লাগিব আহাচোন বুলি। অ ফোন ফোন এটা কৰিব লাগিব ই। মানুহটো ফোন এটা কৰি দিম আৰু এতিয়া সেই এইটো কি উ মানেটো গম পাব ন।
গম পালে হেৰি হব আৰু।
তাকে গম পালে ভাল আৰু ন গৈছে বুলি তাত পালেগে বুলি অ নিশ্চিন্ত। হৈ থাকিব। চিন্তাটো কমি থাকে তাকতে ফোন এটা কৰি কৰিব লাগিব অ কিন্তু এবাৰ ক আহিবচোন আফালে। যাম যাম তোমালোকৰ ফালে মই সময়ে পোৱা নাই যাবলৈ অ তাকে সময় পালে পৰহিলে মানে যাম চাগে পৰখিলে মানে যাম চাগে তোমালোকৰ ফালে। সময় পালে অ ঠিক আছে এতিয়া মই লাৰ ভাত কেইটামান দিওঁগে দেই অ লৰাটোক ভাত কেইটামান দিয়া অ ঠিক আছে হ'ব ক ঘাই
ৰঙো আছে খাল
হেল্ল'
হেল্ল'